নমস্কাৰ-
অ নমস্কাৰ-
কি খবৰ- হয় হয় ভালেই বাৰু-
অ অ খোৱা বোৱা কৰিলা নে নাই-
হয় হয় খোৱা বোৱা কৰিলো-
কি দি খালা-
মই খালো আপোনাৰ ভাত খালো-
তাৰ পিছত লোকেলৰ মুৰ্গীৰ তৰকাৰী আছিলে বুজিছে সেয়া খালো- আৰু মাছ আছিলে-
অ লোকেল মুৰ্গী ঘৰৰে ন-
হয় হয় এই গৰু জনী কি কৈছে-
মাছো ঘৰৰে নে-
ঘৰ নহয় মাছটোৰ এ আমাৰ গাঁৱৰ মানুহ এ তাৰ-
অ অ গাৱৰ মানুহ এটাই বেচিছিলে
হয় হয়
অ
ঘৰত সকলোৰে ভালে নে?
অ ভালে আছে।
অ বেমাৰ আজাৰ নাই হোৱা নেকি এবাৰ কাৰো।
নাই হৈছিলে অ হৈছিলে হৈছিলে জ্বৰ হৈছিলে।
মোক আপোনাৰ ভাইটিয়ে কৈ বোলে ইমান বেমাৰ হয় বুলে।
অ হৈছিলে এতিয়া বৰ্তমান ভাল পাইছে।
আপোনালোকৰ মানে খোৱা পানীটোত অলপমান বি বি বিশুদ্ধ পানী বুজিছে।
হয় দিয়ক
অ ফিল্টাৰ এটা ফিল্টাৰ এটা বঢ়াম বঢ়াম কৈ আছো। কিন্তু সময়ে পোৱা নাইকিয়া।
হয়
মানে কেতিয়া মানে সময়টোনো মিলিব।
হয় পানীতটো আপুনি আপোনালোকে অলপমান চাফা কৰক সলনি কৰি লওক
হয় হয় তেওঁ কলেও নুশুনে বুজিছে, তেওঁ কব কি এয়া পানী খাই খাই বোলে আমাৰ যুগ যুগ গল এতিয়া বোলে কিহৰ ফিল্টাৰ লাগে।
হয় হয়।
উম
আপোনালোকৰ দমকলটো বহুত পুৰণি দমকল নহয় জানো। সেইকাৰণে মানে আপোনালোকৰ পানীত অলপমান বিশুদ্ধ হয়।
হয় হয়।
বুজিছে।
হয় হয়।
সেই কাৰণে আপোনালোকৰ পানীটো বিশুদ্ধ অলপমান আপোনালোকে। লেবটৰী থাকি নহয় তাত আপোনালোকৰ পানী অলপমান লৈ যাব।
অহ চৰকাৰী লেবৰেটিৰী ন। নিব লাগিব নি
পানীয়লৰ পাণ দিলে সিহঁতে পৰীক্ষা কৰি পালে হয়। পৰীক্ষা কৰি পেলাই আপোনাক পানীটো পানী টো কি কি কি বিষাক্ত বস্তু আছে তপ্ত আছে। সেইয়া আপোনাক জনাই দিব আৰু সিহঁতে আপোনাক। সিহঁতে আপোনাক এনেকুৱা অলপমান ঔষধ দিব যিবিলাক পানীৰ লগত মিলালে দমকল মানে আপুনি সেইটো পেলাই দিলে দমকলো অলপমান বিশুদ্ধ হৈ যায়।
হয় আনিব লাগিব হয়।
এবাৰ বেপাৰ বাণিজ্য ভালকে চলি আছে নে?
অ চলি আছে।
হয়। আপোনালোকৰ সেইফালেতো বহুত বজাৰ হয় ন।
আমাৰ ঘৰৰ পৰা বজাৰখন এক কিলোমিটাৰমান দূৰ হ'ব আৰু।
অ হয় নেকি দিয়ক আপোনাৰোকৰ ঘৰৰ ওচ- ৰতে বজাৰ আৰু ভালেই হৈছে।
অ ভালেই হৈছে আপোনালোকৰ লোকেল মাছ লগা হলে কব আমাৰ ফিচাৰী এটা খানিছে যে তাত এ মাছ এৰিছিলো হয় অ মাছ ডাঙৰ হৈছে হৈছে যথেষ্টখিনি খাবলে
হয় নেকি ঠিক আছে দিয়ক মই কালি যাম দিয়ক তেনেহলে
আহিব।
হয় চাৰিটা মান মাছ পাঁচ টা মাছ থৈ দিলে হল বেছি। মই একো নাখাওঁ পাঁচটা মানে খাম আও ইমান মই নে- নেখাওঁ নহয়।
আপুনি লৈ যোৱা কথা কৈছে নে আমাৰ ঘৰত খোৱা কথা কৈছে।
নহয় দুটা খাম আপোনাৰ লগতে বাকী পাঁচটা লৈ যাম।
দুটা মাছ খাব নে আপুনি।
হয় হয় হয় নাই তেওঁ আপোনাৰ মানে এই সৰু মাছ নে ডাঙৰ মাছ।
সৰু ডাঙৰ মাছ এক কেজি ওজনৰ হব। এক কেজি মান হৈছে আইডিয়া কৰিছ-
তেনেহলে দুটান নেখাওঁ দিয়ক এটা হে খাম আৰু পা- তাৰ আপোনালোকে মোক বিগতে ভৰাই দিলে হ'ব।
হ'ব হ'ব হব কেজি বৰ্তমান এতিয়া কেজি আঢ়ৈশ টকা লৈ আছো।
আঢ়ৈশ টকা।
হয় আপোনাক অকমান কমাই ধৰিম আৰু।
অ হয় নেকি?
হয়।
আপুনি আকৌ মোক বিনামূলীয়া বুলি ভাব ভাবি পেলাই মই কৈছিলো পাঁচটা পাঁচটা এনে নালাগে মোক। ম
নাই নাই বিনামূলীয়া নহয় এটা বাৰু আপোনাৰ এনে দিম দিয়ক এটা এনে দিম দিয়ক। ঘৰত খাবলৈ
হয় হয় নাই ঘৰত মানুহ নাই নহয় মোৰ বুজিছে। মই অকলেহে মই অকলেহে মই এটা মাছ দিলেই হ'ব মই এটাহে খাওঁ বেছি নাখাওঁ। মোৰ আপোনাৰ এটা মাছে আপোনাৰ কমচে কম সাত দিন চলিব।
বাপৰে হয় হয় আমি আকৌ সৰু সৰু মাছ খাবই নোৱাৰো পিছ কেইটাক আমাক আকৌ ডাঙৰ ডাঙৰ কৰিব লাগিব। এটা মাছে এসাঁজ হয় আমাৰ। হয় আমাৰ ঘৰত মানুহও বেছি।
আপোনালোকৰ ঘৰত এবাৰ খেতি কৰিছে নাই?
খেতি, খেতি এবাৰ কৰা নাই দিয়ক এবাৰ যি মানে এইফালে মানে পানী হৈছে বুজিছে। খেতি এবাৰ নহ'বই আৰু কঠীয়া পেলালোঁ হয় এতিয়া কঠীয়াত। মানে এ আঠু আঁঠু পানী কঠীয়াা পানী জলপ ডুব গ'ল।
অ সেইয়াই আৰু। বানপানী আজিকালি যি হয়।
হয় হয়। এতিয়া চৰকাৰৰ পৰা সাহায্য পাওঁ নে নাপাওঁ বাৰু।
এইেটো আচলতে চৰকাৰে। ভাল পদক্ষেপ গ্ৰহণ কৰিব লাগে এই বিষয়টো।
হয় হয়।
আপোনালোক আমাৰ মানে অসমত মানে আপোনাৰ। প্ৰত্যেক বছৰে মানে বানপানীৰ সন্মুখীন হ'বই সকলো।
হয় হয় আপুনি ঠিকে কৈছে হয়।
এই চিন্তাতটো এই চিন্তাতটো অলপমান গুৰুত্বপূৰ্ণ ল'ব লাগে নহয় জানো
মানে পানী মানে গেটবোৰ খুলি দিছে ইফালে আৰু চাৰিওফালে দলং ভাঙিছে দেখিছো কৰবাত মানুহক ঘৰ উতুৱাই লৈছে দেখি বেয়াই লাগিছে
হেৰি নহয় আপোনালোকৰ ভাইটি খবৰ ভালনে?
অ ভাইটি ভালে আছে।
অলৰ ভাইটি চ চিত্ৰ চিত্ৰ চিত্ৰ আঁকি আছে বোলে শুনিছো চিত্ৰাংগনা প্ৰতিযোগিতাত বোলে ভাল, অংশগ্ৰহণ কৰি পেলাই ভাল প্ৰথম প্ৰাইজ লাভ কৰিছে।
হয় হয় আপুনি ঠিকে শুনিছে হয়।
তেখেত্ৰ এনেকুৱা যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
হয় হয় ধন্যবাদ।
তেখেতক দেখিছিলোঁ মই আজি ৰহাত। একে মানে মই এই ৰ ৰহদ খাই আছিলো।
অ
ৰ'দে খাই থাকো তাক দেখিছিলো তাক মাতিলো খাবলৈ কি ৰাজাজ কৰিলে নেকি জানো ন নাহিলে
অ অ
সি আকৌ বৰ লাজুকীয়াল বুজিছে মানে ঘৰৰ মানুহৰ ওচৰতে লাজকীয়াল ব বাকী বাহিৰত আপোনাৰ লাজ নাচ তাচ নাই বুজিছে
অ
কি আৰু যি সি মই জানো নহয় ই পাও নহয় মোৰ খবৰ
অ হয় নেকি?
অ ছোৱালীৰ দোকান আছে ত।
অঁ।
বোইছে।
হয় নেকি এতিয়া আপোনালোকে মতা মানুহে মতা মোনৰ বিষয়ে জানিব। গৰম লাজ কৰিছে দিয়ক আৰু। লগৰ লগত অকমান নাচ আৰু।
হয় হয় হয়।
এতিয়া ধৰক ঘৰৰ মানুহে দেখিলে অকমান লাজ কৰে চাগে।
হয় নহয় হ, আমি আকৌ আমাৰ আকৌ ঘৰ লগত আমি লাজ চাজ নকৰো দেই। আমি হয় আমি দহ বছৰো দহ বছৰ লৈকে আমি লেংটা হৈ পেলাই ঘূৰি আছো
হয় দিয়ক আগৰ দিনৰ কথাও বেলেগ এতিয়া দিনৰ কথাও বেলেগ।
হয় হয়।
বাকী খোৱা বোৱা কৰিলো আজি ভালে বনাইছিলো ঘৰৰ এয়া মাছ মাৰিছিলো যে। মানে মই মৰা নাই আৰু মানুহে মাৰিছিলে তাৰ পাছ ত ডাঙৰ ৰৌ মাছ এটা। সেইটোৱে চাগে পুখুৰীৰ ভিতৰত ডাঙৰ আছিল নেকি। তাতে মাছৰ কণীও ওলালে।
হয়।
তাৰপিছত মাছ বনালো সেইফালে
হয়। ৰৌ মাছ আজিকালি আকৌ ৰৌ মাছতো পোৱাই নাযায় নহয় বজাৰত।
হয় হয় নাই নাই আমাৰ আমাৰ ফিচাৰিত ৰৌ মাছ এৰিছো। ডাঙৰ হৈছে এ আপোনাক কৈছো নহয় আপোনাৰ ৰৌ মাছ এটাকে দি পঠাম দিয়ক।
অ দিব দিব দিয়ক। মই তেতিয়াহলে কেতিয়া যাম?
আপোনাৰ কথা আপুনি এতিয়া কালিলৈও আহিব পাৰে অ কালিলৈ মোৰ এইফালে ক'ৰবাত যোৱা কাম আছে দিয়ক এফালে। আপুনি অ ৰাতি আহিলেও এতিয়া ধৰক আকৌ মই দিনত মাছ মাৰিব লগা না আকৌ মানুহ মাতিব লাগিব নহয়।
অ হয় নেকি?
কেনে ওলাই যাম।
অহ অহ।
সেইকাৰণে আপুনি দুদিনৰ মান মান পাছত আহিব অহ। অ ভন্টি খবৰ ভালেই।
এতিয়া ক'ত আছে।
এতিয়া তাই এতিয়া পঢ়ি আছে তাই এতিয়া দিয়ক তাই দূৰে আৰু
অ হয় নেকি? অ দিয়ক তেখেতক ভালকে পঢ়ি পেলাই এটা চাকৰি লবলে দিয়ক।